হ'ল।
কোৱা
আছা।
হেই এনেই আছো তুমি।
মই তোমাৰ এই কাপোৰ কেইটা ঠিক কৰি আছো মোৰ খেলা কাপোৰ কেইটা।
আচ্ছা গাছা ধোলা।
গা চা ধুলো বাৰু গা চা ধুলেও কি হ'বা আকৌ ধুবলেই লাগিব আহি কিনে
কৰ'বাত যোৱা নেকি?
মই খেলিব যাম। এই আমাৰ গাঁৱতে তোমাৰ ফুটবল খেল হয় এই ফুটবল খেলিব যাম।
আচ্ছা কোনখিনিতে হয় ন তোমাৰ পথাৰতৰ ওচৰত হয়ে নেকি?
উম সেই একদম পিছফালে পথাৰত হয় গোটেই পোৱালি খিনি গাঁৱৰ মিলি কিনে ফুটবল খেলোঁ‌।
ঠিকে আছে তেন্তে। মই যাম ৰ'বা চাবলৈ ভাল লাগে নি আবেলি সময়ত গৈ
অ আমি আবেলি সমান মানে তোমাৰ এ ভাত চাত খাই তিনিটা মানত খেলো আৰু তিনটা চাৰে তিনিটা এনেকুৱা মানত খেলো আৰু
সৰু পোৱালিও থাকে।
সৰু পালে বেছি নহয় ডাঙৰ খিনি বেছি সৰু পালে খেলিবলৈ দিয়ে কাৰণ ফুটবলটো ধৰা এনেকুৱা অলপমান মিষ্টেক হলে ভৰি চৰি ভাঙি যাব পাৰে।
অ' সেইটো হয় বাৰু
ম মানে এ পালি খিনি খেলিব নিদিয়ে।
আৰু কি কি খেলা তোমালোকে এনে
আমিতো ফুটবলে খেলো আকৌ সেইখন ফিল্ডত তোমাৰ ক্ৰিকেট খেলে।
ক্ৰিকেট আৰু বেডমিণ্টন চেডমিটন খেলে ন এনেই ছোৱালীবিলাকে?
না বেডমিণ্টন ঘৰে ঘৰে খেলে মোৰ ভন্টিহতে বেডমিণ্টন খেলে ধৰা
ই ঘৰে ঘৰে খেলে নেকি?
হ অ' আগতে ফিল্ডত খেলিছিলে আগতে ফিল্ডত খেলিছিলে আগতে ফিল্ডত খেলিছিলে তাৰপা এতিয়া যোনবোৰ ছোৱালী ধৰা সৰু সৰু আছিলে সেইবোৰ এতিয়া ডাঙৰ হ'ল ডাঙৰ হোৱাৰ পৰা নেখেলা হ'ল।
উহাই ডাঙৰ হ'ল কাৰণে নেখেনে নেকি? সিমানে ডাঙৰ হৈ গ'ল নে?
অ' অ' অভিমান। মানে পঢ়াত ফকাশ কৰিবলৈ নেলা সেই ক'ব বোলে?
হ'লেও দিয়াচোন এতিয়া আবেলি সময়ত যিহেতু বন্ধই নহ গৰমৰ। ত সেইটো সময়ত খেলিব পাৰি তেতিয়া আমিও যাব। পাইম ন খেলিবলৈ
অ আবেলি সময়ত ধৰা ভাল লাগে খেলিবলৈ অলপমান এতিয়া আমিয়ে ঘৰ আমনি লাগে থাক সেইকাৰণে ফুটবল খেলোগে
সেইটোৱেই এতিয়া আমাৰো তেনেকে লগ নাই, কি কৈছা? অ ওলাই আহিলে বাৰু ভাল লাগে দেই খেলিবলৈ।
উম তুমি খেলা নাই? কিবা কিবি?
মই তোমাৰ কি ফু হেৰি গেম ন স্পৰ্টছ মই তোমাৰ হেৰি হিলোঅ ৰাণিং টো খেলিছিলো তাৰপিছত বেডমিন্টন খেলিছিল টো তাৰপিছত তোমাৰ এই যে কাবাদ্ডী সেইটো খেলিছোঁ এই তিনিটা অহ
বা মই তোমাৰ কি কি খেলিচিলো? মই ফুটবল অ মই ফুটবল খেলিছো আৰু আগতে ক্ৰিকট এই ক্ৰিকেট খেলিব মন নোযোৱা হ'ল কাৰণ ফুটবলটো মানে বেছি ভাল লাগে মোৰ
কি কোৱা ফুটবল খেলা ন তুমি
একদম ৰে মই ফুটবল খেলি জানা এ একজাম দিব নোৱাৰা হৈছিলো ভৰি বিষত মানে খোজকাঢ়িব নোৱাৰা হৈছিলো
কি কোৱা আকৌ একজাম কেনেকৈ দিলে আকৌ
তেনেকেই কৈছ উপায় নাই একজাম নিদিলেও নহয় ন
সেইটোতো হয় বাৰু
মে মানে দিললো আৰু লেঙেৰাই -লেঙেৰাই গৈছো ৰে।
ৰেঙেনা -ৰেঙেৰা গৈছো বোলে উম',
মই গ'ল কৰিব না বল টো নেটত মাৰিব গৈছো তাৰপা ইফালৰ পৰাও পোৱালিটা আহিলে সেই পোৱালিটো মই ভৰি একদম খুব জোৰছে সিও মাৰিলে মইো মাৰিলোও দুটা একদম মাটিত বাগৰি বাগৰি পৰি গলো।
এ', বেয়া দুখ পাইছে চাগে ন?
বহুত ভৰি ফুলি যায় আকৌ তোমাৰ জোতা নিপিন্ধিলে কিছুমানে খালী ভৰিত খেলে না খালী ভৰিত খেলিলে তোমাৰ মোচকা খালে আৰু বিষায়।
কি আৰু মোৰ মানে লগৰ এটা আছিলে হা স্কুলত
উম',
তোমাৰ তাৰপিছত সিও এনেকে ফুটবল খেলি মূৰতে লাগিল নেকি ক মানে মোৰ ঘৰত পৰি গৈ ফুটবল বহুত দুইছে লাগে ন।
অ', ফুটবল জুচ থাগে ফুটবলত ধৰা পামটো বহুত থাকে না একদম মূৰ চো বিষাই যায়।
অ', তো আৰু তোমাৰ চবচে ভাল হেই নেকি? কি ন ক্ৰিকেটকে ভাল নেকি অলপ।
অঁ', ক্ৰিকেটটো ভাল বাৰু ক্ৰিকেটত ইমান দুখ চখ নাপায় কিন্তু এই যোনটো বলটো ন বল এই অৰিজিনেল ক্ৰিকেটবিলাকৰ কথা কৈছোঁ সেই বলটো বহুত টান থাকে ভাৰি থাকে লেডাৰো থাকে ন দুখ পায়।
দুখ পায় ন?
বহুত দুখ পায় একদম হান্তি চাটি ভাঙি যাব পাৰে জুই চ। কৰিলে।
আৰু যে আমাৰ এইখিনি ফুটবল মানে আমাৰ এইখিনি বল।
এইখিনি বল তোমাৰ ইমানটা দুখ নাপায় সেইটো লবৰৰ থাকে ন',
আচ্ছা ইমান তোক নাপায় নো।
যদি বেলেগ জেগাত পৰি যায় বেয়া জোত পৰি যায় তেতিয়া দুখ পাব আৰু বহুত।
হে -হে ধেত তেৰি বেলেগ জেগা পৰিলে তো। তাব
হয়', তেতিয়া ধৰা বলটো সেইখিনি চকুত পৰিলে দুখ পায় মুখত পৰিলে দুখ পায় স দুখ পায় আৰু
আৰু তোমাৰ আহ খ খটো নেখেলা হ'ল নেকি ন।
নাই খ- খ' খোক খেলে মই নেখেলো খোকোটো মই খেলিব নাজানো। তুমি জানা?
সেই খ খো মই খেলিব নাজানো কিন্তু এ শুনিছো দে খ' খেলি মানে আগতে খেলিছিলো ন। কিন্তু মানে কি খেলি মেলি লাগে।
খফটো নাজানো কেনেকে- কেনেকে খেলিব লাগে সেইটো। কাবাডী জানো তোমাৰ। ক্ৰিকেট জানো। ফুটবল জানো বেট। বেডমিণ্টন ভলীবল ছুইমিং ৰাণিং এইবোৰে জানো।
চুইমিং জানা।
উম', চুইমিং জানো।
মই চুইমিং, মই সাঁতুৰিব নাজানো।
মই চুইমিং জানো, মানে সাঁতোৰ বোৰ তোমাৰ কি, কি জানো! চিলনী সাঁতোৰটো পাৰো, আৰু নৰ্মেলটো পাৰো যোনটো
চিলনী সাঁতুৰি কেনেকুৱা হেই! আজি শুনিছো পাই।
সাতুৰি জানা। আকাশলৈ চাই কিনে সাঁতুৰে, এনেই সাঁতুৰিলে তো তলূৰকৈ সাঁতুৰে। সাতুৰে ন।
অ এনেকে যে শুই পেলাই যে, সাঁতুৰে যে এনেকে, অ সেইটয়ে নেকি, কি কোৱা? মানুহ জানো ডুবি চুবি নাযায় নেকি হেই?
সাতুৰি জাব পাৰি তেনেকে।
এ সাঁতোৰা মানুহৰ কাৰণে ভাল, মই যে সাঁতুৰিব কৰিব নাজানো।
হে! ডুবি যাবা তুমি পানীত নামিলে।
সি তোমাৰ, ‌ মই কৰবাত গৈছিলো ন, তাত পানীত মানে ইমানো দ‌ নহয় মানে তোমালোকৰ কাৰণে ভাল হ'ব চাগে সেইখিনি। কিন্তু মই সাতোৰিব নাজানো ন মই আৰু ভাইটি
উম!
ভি গৈছিলো তাৰ। আকৌ আমাক মানুহ উঠাইছে আহি পেলাই।
আমি দ দ পানীত সাঁতুৰো, মানে ধৰা মাটি ঢুকি নাপায়েই বহুত দ। পানীটো সাঁতুৰি দিওঁ আমি, উম। মোক লগৰ বোৰে শিকাই দিলে আৰু
তুমি যে মোক শিকাই দিবাচোন পাৰা যদি!
ওলাবা এদিন ফুৰিব যাম কৰ'বাত, তেতিয়া সাঁতুৰ শিকাই দিম।
কিন্তু মানে মোৰ ভয় লাগে ন, মই মানে একেবাৰে নাজানো, সাতোৰিব মানে মই মানে কৈছো নহয়, একো মানে এক মাৰ্চেণ্ট নাজানো মই।
পাৰি যাবা, পাৰি যাবা, শিকিলে পাৰি যাবা, এতিয়া ধৰা ময়ো ফুটবলটো নোৱাৰিছিলোঁ। কিন্তু ফুটবলটো শিকোতে শিকোতে শিকোতে পাৰি গলোগে।
ফুটবল ন আৰু যে বহুত গেম আছিলে তোমাৰ ৰছী তনা, ই, অ পাৰোঁ।
চেছ
এ শেচ নোৱাৰো নোৱাৰো। শেচ নাজানো এই বেন নাই বেনেই নাই কপা শেচ পাৰিম কোৱা? আৰু সটো পাৰো, ছেচ তোৰ মাথাৰ ওপৰদি যায়হি ক'ত কি দিব লাগে।
কেৰম বোৰ্ড
কেমবৰ্ড পাৰো
কেৰম বৰ্ড ভাল লাগে ন।
কেম বৰো ভাল লাগে। কিন্তু মানে কি হয় মাৰিলে যে আঙুলীয়া চাল চিঙি যায় যে একে দুব পাই বহুত
অ দুপ পাই। এতিয়া ধৰা গৰম দিন আহিছে ন বহুতে গৰম দিনত তোমাৰ কেৰম বৰ্ড খেলে। এতিয়া বাহিৰৰ গছৰ তলত চাই চা চাগে গছৰ তলত পোৱালি বোৰ যে ৰখি কেনে,
চাইছো চাইছো। ভাল লাগে কিন্তু আজিকালি এইটো পৰিৱেশ নোহোৱা হৈ গৈছে। চবে ভিতৰত মোবাইল চাই থাকে আও
সেইটো হয় বাৰু দেই আগতে ন মই যেতিয়া সৰু আছিলো, সৰুতে গাঁৱৰ ডাঙ ডাঙৰ ডাঙৰ দাদাবোৰে এ আমাৰ নামঘৰত আছে, নামঘৰটোৰ ওচৰতে ডাঙৰ এজোপা আম গছ আছে। আম গছজোপা তলতে আম, খাই খাই তোমাৰ কেৰম বৰ্ড। খেলি থাকে আমি চাই থাকোগে গুটিবোৰ পৰে ন, তলতহে গুটিবোৰ উঠাই দিওঁ গে।
কিন্তু আগৰ নিচিনা পৰিৱেশটো নাই। আগতে কি ভাল লাগে ন চোৱা তোমাৰ এই যে কিবা যে বাৰী চাৰী লৈ খেলে যে ঘৰ ঘৰ খেলে।
অ ঘৰ ঘৰ খেলে। আকৌ টায়াৰৰ পিছে পিছে যে দৌৰি
অ সেয়া আগতে খুব খেলিলো। এতিয়া যে এইবিলাক নাই। এ একো
লুকা ভাকু, চুুৱা চুই,
অ সেয়াও ভাল লাগে দেই।
লুকা ভাকো খেলিছা নে নাই?
দু গোৱা এতিয়াও খেলো। এতিয়া এই ভাল লাগে দেই আকৌ তোমাৰ বৰফ পানী
অ বৰফ পানী। এই ৰং ৰং
অ। অ সেইডালত আৰু ভাল লাগে। নে ৰঙ ৰং
অ তম ম আটা উ জৰাই ফুৰে আৰু ৰং এটা বিচাৰ বুলি কৈ কিনে যেতিয়ালৈকে ৰংটো চুই নিদিয়া তোমাক খেদাই ফুৰিব।
অ ম এইটো কিন্তু ভাল লাগে দেই মোৰ যে ফেভৰেট গেম হয়।
বহুত ভাল লাগে দে। খেলিব গেম
সেইটো এ এতিয়া কিন্তু নাই ন তেনেকে
এতিয়া নেখেলাই হল পোৱালিবোৰ এতিয়া পোৱালিবোৰ হাতে হাতে ফোন পালে যেতিয়া ফোনতে ধৰা, যি টি চাই থাকে যি টি খেলি থাকে,
সেইটো আৰু এতিয়া মাক বাপেকে ওলাবও নিদিয় ইমান পঢ়া পঢ়া পঢ়া
প প নহ'লে মোবাইল চাই থাক নহ'লে বাহিৰত নাযাবি। দুখ পাবি কিবা কিবি এতিয়া সৰু পোৱালিবোৰ ধৰা খেলিলেহে গ্ৰ' হব ন।
সেইটো আৰু বেমাৰ সেইকাৰণেই পায় ইহঁতৰ বেছি
পোৱালী বিলাকক মানে খেলত এডমিশ্যন দিয়াবই নালাগে খেলত নিজে গৈ কিনে পোৱালি মিলাই কিনে ক্ৰিকেট খেলে হয় নে নাই।
অ এতিয়াতো সেইটোও নাই এতিয়া তোমাক ক্ৰিকেট খেলিলে পোৱালি হয় হৈছে, নে চাগে?
হয় হয় এতিয়া পোৱালিবিলাকক সিহঁত ক্ৰিকেটত এডমিয়েশন দিয়েকে সিহঁত নেখেলাৰ কাৰণে এডমিয়েশন দিয়ে ভাবাচোন
আৰু বেডমিণ্টনতো এডমিচশন দিয়ে আকৌ ভাবা তেন্তে বেডমিণ্টন যোনটো আমি এনেই খেলো।
সেইটো আমি এনেই খেলো সিহতক এড এডমিয়েশন দিয়ে
অতো আৰু টেনিছো ভাল লাগে, টেনিছ খেলিব জানা?
না টেনিছটো নাজানো মই বেডমিন্টনটো জানো বাৰু,
মই টেনিছটো অলপ চলপ জানো ইমান মানে প্ৰিয় পিয়ৰ টাইপ মানে হেৰিটো নাজানো মানে সেইটো দিগদাৰ হয় অলপ মাৰিবলৈ খ খ' কেনেকে খেলেনো ইমান ভালকে বহিব লাগে বুলি জানো তাতে দৌৰিব লাগে বুলি জানো। তাৰ আগত নাজানো আৰু কি কৰিব লাগে।
অ সেইটোৱে বহিব লাগে জানো দৌৰিব দ লাগে জানো দুটা খুতা আছে। খুটাটোৰ চাইদে চাইদে দৌৰি ফুৰিব লাগে বুলি জানো। অ
তাৰপিছত কি হয়?
গম নাপাওৰে। শিকিব লাগিবা আৰু এইটো মোক খেলিব মন আছে মানে। কৰো
হেৰি, তেনে মোবাইলত মাৰি চাবাচোন, খ-খ' কেনেকৈ খেলে?
অ, চাব লাগিব ৰ, খ-খ টো খেলিব মন যায়, আকৌ বাস্কেট বল খেলিব মন যায়।
অ, সেইটো জানা খেলিব, মই নাজানো দেই।
ইটোৰ পৰা কাঢ়ি কিনে, সিটোৰ পৰা কাঢ়ি কিনে তোমাৰ এই যোনটো থাকে ন ওপৰত সেই ওপৰত মানে ধৰা বলটো সোমাই দিলে হ'ল আৰু নেট টো
কিন্তু, মই খেলিব নোৱাৰো।
খেলিবতো মই নোৱাৰো বাৰু, আমাৰ কলেজত আছিলে, বাস্কেটবলৰ ফিল্ডটো মানে কচটো
অ, তাত ন থাকিলে ভাল বাৰু, খেলি ভালে লাগে, আজি কি আবেলি খেলিবা তোমালোকে? আজি আবেলি খেলিবা?
অ, আজি আবেলি খেলিম, আহিবা নেকি?
যদি খেলা তোমালোকে, ছোৱালী যদি কেইটামান আহে এনে বেডমিন্টন খেলিবলৈ তেতিয়াহলে খেলিম বাৰু।
বেডমিণ্টন নালাগে, আমাৰ ইয়াত ফুটবল খেলে নহয়, মই ফুটবল খেলিম, ফুটবল চাবলৈ আহিবা।
অ, লগতে মই খেলিম বুলি ভাবো, কিন্তু ভয় লাগে আকৌ মূৰে-চূৰে পৰা মাৰি দিলে, এনেই চাপৰ
সেই, না-না ছোৱালী খেলিব নিদিব। তুমি কাম কৰিবা, তোমাৰ আৰু এজনী ফ্ৰেণ্ড লৈ আহিবা, তুমি স্কুটিতে আহি যাবা দুজনী নহলে মই লৈ আনিমগৈ, মই আমি ফুটবল খেলিম গোটেই লগৰ খিনি মিলি কিনে, তুমি চাই থাকিবা।
অ-অ হ'ব, কেইটামানত যাম আবেলি?
চাৰে তিনিটা, চাৰিটা মান আহিলেই হ'ল।
অ, ৰ'দটো কমোতে যাম ন? তোমালোক থাকিবা নহয় ন, হেৰি তে নহলে তোমাৰ ঘৰতে সোমাই যাম, একেবাৰে তোমাৰ লগতে গুচি যাম স্কুটি থৈ পেলাই।
অকে হ'ব, তুমি মোক কল কৰিবা।
অ, ঠিক আছে, মই কল কৰিম হা তোমাক।
অকে, বাই-বাই
দিয়া ঠিক আছে।
উম, আবেলি আহিবা।